অহ শুনিছো
অ মাতটো ভালকে আহিছে নে শুদ্ধকে।
অ এতিয়া আহিছে দিয়া
অঁ অঁ এতিয়া শুনিছানে নাই
এতিয়া অকনমান ভালকৈ ইমানো এটা অহা নাই
অ অ এতিয়া শুনিছা।
এতিয়া আহিছে এতিয়া আহিছে ধুনীয়া সম্পূৰ্ণকৈ ধুনীয়া মাতটো ভাত খাই পেললে অকণ বহি আছো তুমি কি কৰি আছা।
কৰি আছোঁ।
উম বাকী ভাল অ কি যাবা আৰু বৰষুণো এইকেইদিন মাজে মাজে দিগদাৰ দি আছে বুইছা এইফালে তোমালোকৰ ফালে বৰষুণ নাই নেকি?
আমাৰো বহুত বৰষুণ এইফালে আজি ইমান ৰ'দ দিছে আকৌ অলপ। পিছত এতিয়া চাই আছো কি এতিয়া বৰষুণৰ নিচিনা অকমান ডাৱৰীয়া কৰি আছেই।
আমাৰ ইয়াত কি হৈছে জানা? মানে বৰষুণ মানে বানপানী হৈছে বুজিছ নে নাই কলঙত পানী বাঢ়িছে।
অ বানপানী হৈ যাব চাগে।
উম তাৰপিছত কি জানা মানে পথাৰৰ ফালে পানী সোমাইছে। এতিয়া মাছৰ উজান আহিছে।
অ লোকেল মাছ খাব পাবা দেখোন।
অহ, ৰাতি মানুহবিলাকে কি কৰিছে টৰ্চ লৈ লৈ মাছ হৈ গ পুঠি মাছ বিলাক ৰাখি দিছে মানে পথাৰত সোমাইছে যে, বেছি পানী মানে কি জানা পথাৰত সোমোৱা পানী খিনি মানে অকনমান আৰু ভৰি মানে তলটো যোৱাকে
ভালেই বাৰু দিয়া তোমালোকে লোকেল মাছ খাই আছা। কিন্তু বেয়াও হ'ব দিয়া। দিয়াচোন এতিয়া যদি এনেকৈ পৰি থাকে, কলঙৰ পানী যদি বেছিকৈ বাঢ়ি যায় খেতি পথাৰ সোমালেতো গো
দিগদাৰ দিগদাৰ উম হয়, আমাৰ অৱশ্যে আমি যিখিনি ঠাইত আছো এতিয়া, এইখিনি ঠাইলৈ বানপানীটো আমাৰ ইয়ালৈকে আহিব নোৱাৰে বাৰু কিন্তু মানে ৰংগ মঞ্চ এটা আছে আমাৰ ওচৰতে।
অ অ।
মানে আহে আৰু বেছি ডাঙৰ হলে, যোৱাবাৰ মানে অ যোৱাবাৰ নহয় অহা বছ ছৰ ইমান ডাঙৰকে হৈছে বানপানীতো। সেই মানুহবিলাকৰ মানে থকাৰ পৰা মানে অসুবিধা মানুহ বিলাক এ লাইব্ৰেৰীত আহিছে থাকিবৰ কাৰণে
উম উম উম।
উম গোটেই অৱস্থা নাই আৰু তেতিয়া
হয় দিয়াচোন, বানপানীৰ ফলত আমাৰ অসমত হওক জেগাবিলাকত কম নষ্ট হয় নেকি বাৰু? মানে মানুহবিলাকে থাকিব খাই নাপায় খাবলৈ নাপা উপায় হয়নে নহয়? বেমাৰ আহে বানপানীৰ জৰিয়তে
উম বহুতো হেৰি ক্ষতি কৰি থৈ যায়।
বহুত ক্ষতি কৰে, তোমাৰ খেতি বাতিতো খেতি ক্ষতি কৰিবই। তোমাৰ পশু- পক্ষীৰ কাৰণে বেমাৰ বিলাক আহিব কাৰণ পানী বিলাক কৰ পৰা আহিব তুমিতো নাজানা তাত কিবা মে দিচিন মিলা থাকে, কৰ লেতেৰা বস্তু আহিব হয় নে নহয়?
এ শুকাই কৰি যোৱাৰ পিছত বৰ অসুবিধ ধা এইবিলাক গোন্ধময় গোটেই মানে পৰিৱেশ বিনষ্ট কৰি থৈ যায়।
বানপানী হ'লে আৰু তোমাৰ এবছৰ দুবছৰ হলে তুমি উঠিব নোৱাৰা আৰু না তোমাৰ ঘৰ ভালকে তুমি কৰিব পাৰিবা, না তোমাৰ মন ভাল লাগিব।
এ আৰু মানুহবিলাক এতিয়া একদম পোৰা জাল লৈ লৈ গৈছে খলঙত মাছ মাৰিব কাৰণে। কি বুলি কয় এইবিলাক খেৱালি জাল আৰু এনেকুৱা দাঙি বোলে এনেকুৱা এখন কৰে ন কি জাল বুলি কয় পাহৰিটো নামটো বাৰু। এক ভাল লাগে আৰু বুজিছা এইবিলাক লোকেল মাছ বিলাক মা মানে মাছ মাৰি থকা মানুহ বিলাক চাই বেছি ভাল লাগে মাছ ধৰি থকা সময়ত।
উম উম উম। ভাল লাগে ভাল লাগে মইও আমাৰ গাঁৱতো তেনেকে হয় নহয় কেতিয়াবা মই যাও দেখি ভাল লা আমি একদম লোকেল মাছ কিনি কিনি আনো মানে বিল আছে আমাৰ ওচৰত সেই বিলৰ পৰা মানে ধুনীয়াকে মাছ কিনি আন নোৱাৰো, ভা খাই একে বৰ ধুনীয়া লাগে।
মিঠা মিঠা লাগিছিল অ উম।
কিন্তু চোৱা এতিয়া বানপানী হৈছে বাৰু ঠিক আছে বানপানীত তেওঁলোকে মাছ মাৰিছে খাব আজি খাব। বা খাইছে খাওক ধুনীয়াকে কিন্তু তেওঁলোকে যদি বানপানীটো বাঢ়ি যায় তেওঁলোকৰ ঘৰ ঘৰ, শস্য ইমান নষ্ট হ'ব চোৱাচোন।
ত বহুত নষ্ট হয় বুজিছা, বৰ ক্ষতি কৰে।
হয় দিয়া সেই কাৰণে আমি গছ পুলি বেছিকে ৰুব লাগে গম পাইছানে? মাটি খহনীয়া ন হ'বলে।
কাৰণ এতিয়া মাটিবিলাক যেতিয়া বানপানী আহে কোমলি যায়গে। বোকা হয় ঘ তাৰ পিছত মাথাউৰি ছিঙি যায়, খহনীয়া হয়।
উম।
সেইকাৰণে আমি বানপানী ৰোধ কৰিবলৈ বা আমি ভালকে থাকিবলৈ সেইটো কাৰণে গছ পুলি ৰু ব লাগে ভালকে, পৰিৱেশটো ভাল কৰি ৰাখিব লা সেইটো বাৰু প্ৰাকৃতিক দুৰ্যোগ। হয় সেইটোক আমি এতিয়া ৰাখিব ধৰি ৰাখিব নোৱাৰোঁ। কিন্তু আমি যিমান পাৰো নিজৰ ফালৰ পৰা মানে প্ৰচেষ্টা কৰিব লাগে যে আমি বানপানী আহিলে নিজে কেনেকে মানে বাচিব পাৰি হা আগতীয়াকে সজাগতা হৈ থাকিব লাগে আৰু।
বিশ্বাস কৰাৰ আগতেই মানে কলং খন সৰু আছিলে বুজিছা, এতিয়া মানে বানপানী হৈ হৈ তাক গৰা খহনীয়াৰ হৈ হৈ
উম।
আধা ঘৰ মানে ভাঙি চিঙি লৈ গ'ল বুজিছা। তাৰ পিছত এতিয়া কিবা কিনি ব্যৱস্থা কৰিছে এইবিলাক বস্তা কিবা কিনি চিমেণ্ট ধৰি লোৱা, মানে গৰাখহনীয়া যিবিলাক ঠাইখিনিত
মাথাউৰি নিৰ্মাণ কৰিছে মানে
অ তেনেকুৱা মানে, পাৰে পাৰে এনেকুৱা লগাই লগাই দিছে কি কৰে নাজানো সেইটো।
উম উম।
তেনেকুৱা মানে বহুত গছ পুলি গ'ল ত তাত মানে মানুহৰ বাৰি মানে বাঁহৰ বাগান আছিল তেনেকুৱা, সেইবিলাক চব বাৰী আছিল। চব মানে চাহ গ'ল তাতে গৰা খহনীয়াত।
তাকে। সেইটো কাৰণে মানে মাথাউৰিত মাথাউৰিটোৰ ওখকে বান্ধিব লাগে, বান্ধাৰ পিছত মাথাউৰি কাষে কাষে নদীৰ কাষে কাষে আমি যিমান পাৰোঁ যোনবিলাক বা মানে গছ শিপাত বেছি মানে
শক্তিটো থাকে আৰু সেইটো ৰং মচ ৰখাব পাৰি মাটিখিনি, এনেকুৱা গছ ৰুব লাগে বুজিছা। উম।
বাকী তুমি বেলেগ গছ পুলি ৰুৱা নোৰুৱা কিন্তু সেইটো কাম কৰিব লাগে যদি তোমালোক কৰ গাঁৱত মানে সেইবিলাক মানে অসুবিধা হয় আৰু।
আজিকালি মানে কি কয় জানা সেইফালে চাইডৰ মানে কি কয় মানুহ বিলাকে মানে পথাৰৰ মাটিবিলাক চব খান্দি পেলাইছে বুজিছা। মানে পইচাৰ কাৰণে আৰু মানে পুখুৰী খান্দি পেলাইছে বুজিছা, মাটি মানে খান্দি খান্দি তেনেকুৱা। আৰু এনেকোৱা হৈছে ছাগে আৰু হয় নে নহয়? প্ৰকৃতিৰ ওপৰত এইবিলাক নিৰ্যাতন চলোৱাৰ ধৰণে এতিয়া আছে।
ওপৰত নিৰ্যাতন চলালে প্ৰকৃতত তোমাক নিৰ্যাতন চলাবই, উম।
সেইবিলাক কথা ভাবিব লাগিব আৰু হয়নে নহয় পইচাটোতো মেইন নহয়।
নহয় নহয় মানে আমি জীয়াই থাকিবলৈ আমি নিজকে আমাৰ প্ৰকৃতিটো ভালকৈ ৰাখিব লাগে। আজি যদি আমি প্ৰকৃতি ভালকে নাৰাখোঁ আমি ভালকে উশাহ পাম আজি যদি বানপানী গোটেই খেতি মাৰি থৈ যায় কি খাবা তুমি গোটেই বছৰটোৰ কাৰণে কিনি কিমান দিন খাবা কিনিটো ঠিক আছে তোমাৰ তাত আজি পইচা আছে তুমি খাব পাৰিবা কিন্তু যাৰ তাত পইচা নাই তেওঁ কি কৰি খাব।
হয় খেতিয়ক মানুহ কি কৰি খাব হয় নে নহয় তেওঁলোকৰ প্ৰধান কামটোৱে হৈছে জীৱিকাটোৱে হৈছে কৃষি আৰু কৃষি যদি নাথাকে আৰু এইবিলাক বানপানী আহি কৰি যদি মাৰি কৰি লৈ যায় কেনেকুৱা ধৰণে তেওঁলোকে চলিব হয় নে নহয়।
হয় হয় হয় ঠিক
কথা আৰু এইবিলাক চতুৰ কথাই আহি পৰে এইবিলাকত
উম চব কথাই আহি পৰে সেইটো কাৰণে দলংখন তোমালোকৰ মজবুত হয় নে নহয় পিছে
দলং খন এতিয়া আৰু হেৰি কৰা হ'ল মছবুত ধুনীয়া বনোৱালে আগৰ এখন আছিল কাঠৰ দলং এইকন আছে ছিলে এতিয়া বৰ্দন ভাঙি দিয়া হল এই বানপানীতে সেই কোনো নষ্টই হল বুলি ক'ব পাৰি
উম উম আগতে যে হেৰিবিলাক দলং বিলাক যে আছিলে ন কাট। ঠৰ দলং বাঁহৰ দলং আজিকালি প্ৰযুক্তিবিদ্যা ক্ষেত্ৰ মানে আগবাঢ়ি যোৱাৰ কাৰণে তথাপিও আমি পকা দলংখন পাইছো দিয়াচোন।
আজিকালি বহুত আগবাঢ়িছেগে আজিকালি কেঁচা ৰাস্তা কতো তেনেকুৱা পোৱা নাযায় বুলি কব প পোৱা যায় বাৰু নাপায় ন নোপোৱা নহয় আজিকালি ধুনীয়া ৰাস্তা ঘাট পদুলিও ধুনীয়া হ'ল
সেইটোৱে বানপানী সেইটোৱে যদি তোমালোকৰ সিফালে বানপানী হয় বাৰীলৈকে তোমালোকে অলপ সাৱধানে থাকিবা আৰু ধুনীয়াকৈ শিবিৰবিলাক মানে বানপানী শিবিৰবিলাকত গৈ পিনে অকণমান সহায় কৰিব‌ লাগে আমিও আমি পাৰিলে সহায় কৰিম। মানুহবিলাকে খাব- বলে কম্বল, চাউল, দালি, আদি। এইবিলাক যোগান দিব লাগে মানুহক যিমান পাৰে মানে আমি আমি এনেকে। চাব নালাগে আৰু বেলেগলৈ বেলেগে দিয়ে নিদিয়ে আমি নিজৰ পৰাই দিব লাগে যে অ তেওঁলোকৰ বিপদত আমি নিজে সহায় কৰিম। দিয়া চুন।। তেওঁলোকৰ পিছে কি থাকেগৈ বানপানী যোৱাৰ পিছত তেওঁলোকে না খেতি খেতি কৰিব পাৰিব কাৰণ মাটিৰ পলসটোে নাইকিয়া হৈ যায় বানপানীয়ে পলস লৈ যায়গৈ?
হয় হয় কিন্তু আমাৰ গাঁৱত। যিবিলাক এতিয়া যিকেইটা বানপানী মানে আহি আছে ম মানে হৈ গৈছে হৈ গ'ল আৰু এই বানপানী কেইট কিন্তু বহুতো সহায় কৰিছে আকৌ এই সংস্থাবিলাকে।
উম উম
আগবাঢ়ি অহা দেখাতটো ভাল লাগিছে মানুহ বিলাকক চাউল দিছে পানী দিছে? আঠুৱা দিছে কম্বল দিছে।
ভালে ভাল ভাল ভাল কৰিব লাগে কৰিব লাগে। আৰু ছোৱালী ছোৱালী বিলাকক? চেনিতেৰি পেড দিব লাগে তেওঁলোকে যাতে হা। যাতে তেওঁলোকৰ মাহেকীয়া সময়ত যাতে তেওঁলোকে কোনো অসুবিধা সন্ন খেন নহয় চাফাকৈ থাকিব পাৰে তেওঁলোকে সেনেকৈ আমি। নিজে মানে দিব লাগে আৰু আমি ছোৱালী হিচাপে হৈ পিনে আমিও সেইখিনি তেওঁলোকক সহায় কৰিব কৰা উচিত আৰু।
নাই এইবিলাক দিশত ব আৰু মানিছে দেই। তেওঁলোকে তেওঁবিলাক চব দিছে বাৰু নিদিয়া নহয় সহায়। সাহা্য আগবঢ়াইছে ধন্যবাদ।
সেইটোোৱে বানপানী হলে একদম মাথাৰি মাথা গুৰিলেহে দৌৰিবা আৰু
হয় হয় দিয়া ঠিকেই কৰিছা বাকী একদম। দেখিছা নেকি কোনোবা জেগাত তেনেকুৱা তোমাল লগৰফালে চাইডে হয় নেকি বানপানী।
বানপানী আমাৰ ইফালে মানে বেছিকে যদি বৰষুণ পৰি দিয়ে তেতিয়া অলপ হয়। ৰা- ৰাস্তা ইফালে থাকে আমাৰ ঘৰলৈ নাহে আৰু
অ এনেকুৱা মানে আমাৰ নিচিনা নহয় আৰু ন।
আ নাই সেনেকুৱা নহয় আৰু আমাৰ নাই বাৰু তেনেকুৱা নহয়।
আমাৰ এইবিলাক কলংপৰীয়া ঠাই ন।
অ কলমপৰীয়া ঠাই বিলাকত এনেও মানে হৈ যায়। জল্দি তেওঁলোকে বানৰ কবলত আহি যায় বাৰু।
হয় হয়
তাকে বাৰু ঠিকে আছে উম বাৰু ঠিকে আছে ন ৰাখিছো।